হেল্ল' কি কৰিছ তোমাক মই কৈ যে আছিলো শাক পাচলিৰ কথা মই মানে কৈ আছিলো যে শাক পাচলি মানে মোৰ ঘৰত সেই কৰিবলে বিৰাট ইচ্ছা যায় মানে খেতি কৰিবলে, কিন্তু তোমাৰ জাগাৰো অভাৱ আছে আৰু বহুত বস্তু অভাৱ আছে দিয়াচোন। সেইকাৰণে কৰিব নোৱাৰো তুমি চো তুমি কিবা খেতি কৰি পাইছানে ঘৰত
অঁ মইতো খেতি মানে ধৰক মই কিছুমান সৰু সৰু খেতি কৰোঁ ধৰক আপোনাৰ অমিতাৰ পুলি আপোনাৰ ন আপোনাৰ কুহাৰ আপুনি ধৰক লাই শাক, পালেং শাক, জলকীয়া এইবোৰ মানে মোৰ ঘৰত এইবোৰ আছেই মই মানে সদায় মানে একবাৰ ম ৰাতিপুৱা টাইমত সেইবোৰ মানে তেতিয়া আপুনি খেতি কৰিব নহয় মাটি খিনি কদালাৰে আপুনি সহায় ল'ব তাৰপিছত আপুনি গোবৰ আছে নহওক গৰুৰ গোবৰ সেই গোবৰটো আপুনি মিলিমি দি দিব তাৰ পৰা বজাৰৰ পৰা গুটি আনি আপুনি ছিটাই দিব ধুনীয়া কৰি তাতে পৰিৱেশটো ধুনীয়া লগা হ'ব আপোনাৰ যেতিয়া মোটামুটি দহ পোন্ধৰ দিন যাব তাৰে পিছত আপোনাৰ সৰু সৰু পুলি ওলাব সেইবোৰৰ পৰা তুমি ঘৰতে কৰিব পাৰিবা এনেকৈ তুমি ওপৰত বিল্ডিং আছে যদিও টেনশ্যন নাই তোমাৰ ধৰক অ ওপৰতে ধুনীয়াকে কৰিব খাৰে চাৰে লগত কৰিব প্লাষ্টিক দাম ল'বা তাতে মাতি আনি যেনিবা মাটিত দিবা
সেইটোৱে মইয়ো ভাবিছো সেনেকে কৰিম
এনেকৈ কৰিবা তুমি ঘৰতে যিবোৰ বস্তু আছে সেইবোৰ তুমি ভাল ভালকৈ কৰিবা ঘৰতে খাবা ঘৰতে ভালকে হ'ব তুমি চিঙা ইচ্ছা কৰল চিঙি আনিলা তুমি হব কৰিব পৰা তিঁহৰ খেতি
অ
তুমি ভাল মেডিচিন নাম্বাৰ কিহত মোক ঘৰতে পাবা এই আজি ইচ্ছা গ'ল এটা চিঙি লৈ আহোঁ। আদি চাটনি আদি চালাড কৰি খাম।
হম হু
যিখিনি মানে লাগতিয়াল বস্তু সেইখিনি ঘৰত কৰিব লাগে আজিকালি প্ৰায়ভাগ মানুহে ঘৰত কৰে। ধৰক আপোনাৰ ডাঙৰ মানুহ হওক সৰু মানুহ হওক আৰু এটা কথা কৈ লওঁ মানে যেতিয়া আপুনি ডাঙৰ মানুহবিলাকে সেই বাহিৰত নিকিনে বজাৰত নিকিনে সিহঁতে ঘৰতে কৰে তাৰমানে সিহঁতক মানুহ ৰাখি থৈ সিহঁত কৰিবৰ কাৰণে।
সিহঁতে মানে সেইটো কাৰণে মানে বজাৰৰ পৰা ভেজাল খাদ্য নাখায় কিন্তু আমাৰ নৰ্মেল মানুহবিলাকে কি কৰে। এ হ'ব পইচা আছে মানে যেতিয়া আছে মানে মই বজাৰৰ পৰা কিনি লৈ আহিম বাছ খাম সেইটো
সেইতোৱে
অ
কি যে কবা আৰু মোৰ মানে তোমাৰ কি হয় জানানে? কি আছিলে উ মোৰ মানে জাগা আছে ন থকা নহয় হা ধৰা আমাৰ ঘৰৰ পিছফালে বহুত জেগা আছে কৰিবলৈ নথকা নহয় ছাতৰ ওপৰতো কৰিব পাৰে খন চাট আছে আৰু চাটৰ ওপৰতো কৰিব পাৰো কিন্তু চাটৰ ওপৰত ৰোৱাৰ কাৰণে কি জানে তুমি এ তাত ভাল এটা পাত্ৰ বাছি ল'ব লাগিব তোমাৰ ধৰা টাব ধৰা বা বাল্টি এটা বা ড্ৰাম ধৰা এটা ভালকে আমি ব্যৱহাৰ কৰিব লাগিব। হয় তাত মানে ত পান পানয়া সি পাঁচ মান ফুটা কৰি থৈ দিব লাগিব। গম পাইছানে তাৰপিছত তোমাৰ আৰু তোমাৰ মাটিও ভাল মাটি আমি হে কৰিব লাগিব।
আপুনি বাছনি কৰিব লাগিব সাৰুৱা মাটি আনিব লাগিব সাৰুৱা মাটি আনি
হয় যেনেকে তোমাৰ হা পঞ্চাশ শতাংশ তোমাৰ বাগিচা মাতি আনিব লাগিব ত্ৰিশ শতাংশ তোমাৰ কম্প বা গোবৰৰ সাৰ আনিব লাগে লিব আৰু বিশ শতাংশ তোমাৰ বালি বা বালি বা কোকা মাটি আনিব লাগিব আৰু
গবৰ আপুনি এটা কথা গম পায় নাই আপুনি এটা গম পায় নাই গোবৰৰ। গোবৰটো যি আছে গোবৰটোত কি কি খাৰ য়াতে মিহলা হয় ৰাইয়নিক সাৰ তাতে কি আছে ৰাসায়নিক সাৰটো আছে হয় তাতে ৰাসায়নিক সাৰটোৰ কাৰণে আমি মানে মিহলাই দিও মাটিৰ লগত হেইটো কাৰণে আমাৰ যিখিনিৱ ফলখিনি আছে সেইখিনি মানে উগায়।
হয়
হয় হয় সেইটোৱে আৰু তোমাৰ মানে বীজটুটো আৰু যিটো মানে পুলি আৰু পুলিটো আমি ভালকে ৰোপন কৰিব লাগিব ধৰা। সৰু চাই আমি পুলি আনিব লাগিব ধৰা মোৰ মানে ধুনীয়া শাকৰ মানে কৰিবব বিৰাট ইচ্ছা ধুনীয়া শাকটো তুলিবৰ কাৰণে। ত আমি ধনিয়াৰ গুটি আনিব লাগিব হয় নে এক এক গ্ৰাম মান আনি কিনে তোমাৰ তাতে এই বাল্টিংটো বা তোমাৰ সেইখিনিতে বঢ়িয়াকে ধুনীয়াকে মানে চটুৱাব লাগিব তাতে। তোমাৰ সদায় তোমাৰ ৰোপন কৰাৰ পিছত আৰু লগে লগে অলপ পানী দিব লাগিব তাৰপিছত মানে। ধৰা প্ৰায় সদায় নহলেও আৰু বৰষুণ দি থাকিলে বাৰু সদায় নিদিলেও কথা নাই। কিন্তু যদি আমাৰ বৰষুণো খৰালি কালত। দিওঁ তেতিয়া প্ৰায় সদায় অলপ অলপ পানী দিলে ভাল আৰু।
সদায় দিব লাগে সদায় মানে সদায় তুমি কেতিয়াবা। কেতিয়াবা তুমি সদায় পানী দিবা তেতিয়া মানে ফলটো ভাল পাব। তেতিয়া পানী নিদিবা নহয় শুকাই যাব।
ঠিকে কৈছা আৰু মানে তোমাৰ কি জানানে চবতকৈ গুৰুত্বপূৰ্ণ কি যে প্ৰতিদিনে মানে মানে ছয় সাত ঘন্টা যেন সূৰ্যৰ পোহৰটো পুৱা ঠাইত ৰাখিব লাগিব
থাকিব লাগিব সেইটো হয়।
হয় তাৰপিছত সেইটোয়ে আৰু মানে। তুমি সাৰটোতো দিবই লাগিব দিয়াচোন। দহ পোন্ধৰ দিনৰ মূৰে মূৰে সৰিয়াকে সাৰ জয় সাৰ মানে যিটো ভেজাল নাই দিয়াচোন সেইটো সাৰ
সেইটো সেইটো লাগিব আপোনাক
দিব লাগিব দিয়া সেইটো।
হয় আৰু আপুনি গম পাইছেনে শ্ৰীকৃষ্ণৰ কথা
উম গম পাও বাৰু কোনটো কথা।
ধৰক আপোনাৰ ধৰ আমি আমাৰ এতিয়া কোনটো আমি কোনটো যুগত জীয়াই আছো এতিয়া। কলিৰ যুগ আমি কলিৰ যুগত জীয়াই আছো কলিৰ যুগ শেষ ক হ'বৰ কাৰণে আৰু আৰু বহু নিম্নতম বছৰ আছে। তেতিয়া আপোনাৰ যেতিয়া। কলি যুগ খতম হ'ব তেতিয়া আপোনাৰ এ ভগৱানৰ যেতিয়া যুগ আহিব। এতিয়া আৰু অনলি আমাৰ পৃথিৱীত ভগৱান নামিব তেতিয়া কোন আহিব আৰু বিষ্ণু নামিব আমাৰ ইয়াত
হয় আকৌ তোমাৰ সেই কি কয় অ সত্য যুগ আৰম্ভ হ'ব সত্য, দ্বাপৰ, কলি আৰু এটা কি আছিলে?
আপোনাৰ সত্য
টিপা অ সত্য দ্বাপৰ, তৃপা কলি এতিয়াতো কলিৰ যুগ চলি আছে দিয়াচোন আৰু বহুত বছৰ আছে। তেতিয়া আমি জীয়াই নাথাকো।
বহুত নামি যেনে কলি যুগত আহ আপ যিমানে মিছা কোৱা তুমি সঁচা হোৱা কথাটো মানে একে তুমি যিমানে মিছা কোৱা সিমানে ভাল। আজিকালি আজিকালি যুগত আমি তুমি সত্য কথা কৈ কিনে তুমি
এ তাকে সত্য কথা কৈ তুমি নিজৰ একো ভালে নহয় দিয়া নিজৰ বেয়াই হয় বেছি।
বেয়া হয় বেয়া হয় তুমি খালি এইটো কলিত যুগত তুমি মিছা কথা ক'ব লাগিব
সঁচাকে মিছা নহয় দিয়াচোন এতিয়া মিছাও কব নোৱাৰো দিয়াচোন কিন্তু বেছি সঁচা কব কলেও নিজৰে বিপদত পৰা যায়।
হয় এইটো কি এক শ্ৰীকৃষ্ণ হয় হয় হয় কৃষ্ণ হ'ল হিন্দু ধৰ্মৰ অন্যতম পূজনীয় দেৱতা।
অ এইটো জানো বাৰু কৃষ্ণ তোমাৰ খেতি কৰিছিল নেকি? কৃষ্ণৰ লগত কিবা খেতিত জড়িত আছে নেকি?
কৃষ্ণৰ লগত খেতিৰ জড়িত নাই? কৃষ্ণই অনলি গৰু সাগৰ আৰু পাহাৰটো মানে গৰু চৰাবলৈ লগৰ লগত গৈছিল।
হয়।
হয় তাৰমানে যেতিয়া সৰু আছিল নহয়। তেতিয়া তাৰমানে সিহঁতৰ যিবিলাক গৰুবিলাক আছে ন সেই কৃষ্ণই লগৰ লগত মানে গৰু চৰাবলৈ গৈছিল। তেওঁক ভগৱান বুলি কোৱা হয়। আমি বিষ্ণুৰ অষ্ট অ অষ্টতম অৱতাৰ কৃষ্ণ কৃষ্ণ গম পায়নে নাই অষ্ট উত্তম অৱতাৰ বুলি মানা যায়।
অ গম পাম।
অ শ্ৰীকৃষ্ণৰ জীৱন হয়। পৰিচ ন শ্ৰীকৃষ্ণৰ জীৱন আৰু শিক্ষা আৰু কৰ্মৰ বৰ্ণনা বিশেষ ভাগৱত গীতা আৰু মহাভাৰতত পোৱা যায়।
হয় নেকি।
হয়। শ্ৰীকৃষ্ণৰ বিষয়ে আপুনি শ্ৰীকৃষ্ণ আৰু মাকৰ নাম কি গম পাই জাননে?
অ ৰুক্মিণী
ন ৰুক্মিণী আপোনাৰ আপুনি লালন পালন কৰা মাকৰ নামটো কি?
আহ দৈৱকী অ যশোদা যশোদা।
লালন পালন কৰা মাকৰ নাম হ'ল যশোদা।
অ গম পাও তোমাৰ যে কৃষ্ণক যে তোমাৰ এনেকে সিজন তেওঁ জন্ম পোৱাতে যে। তোমাক এই নদীৰ মাজেৰে লৈ আহিছিলে ন।
হয় আহিছিল তেওঁৰ পিতৃ নাম হ'ল বৈষ্ণৱ আৰু তেওঁৰ মাতৃ নাম দৈৱকী। এইটো হ'ল আপোনাৰ জন্ম দিয়া আমাৰ যেতিয়া লালন পালন কৰা হ'ল নন্দ আৰু যশো যশোদা গকুলত ডাঙৰ দীঘল কৰে। তাই এতিয়াও শ্ৰী কৃষ্ণ কি কৰে জানেনে, তেওঁ বাঁহী বজা বজোৱা আৰু গৰু চৰু আৰু সকলো প্ৰতি প্ৰেম দয়া আৰু সত্যৰ শিক্ষা দিয়াৰ বাবে বিখ্যাত। কুৰুক্ষেত্ৰত কি কৰিছে কুৰুক্ষেত্ৰ সময়ত তেওঁ অৰ্জুনৰ সাৰথী হৈ ভাগৱত গীতাৰ উপদেশ দিয়ে।
হয় নেকি।
সদায় সত্যৰ প্ৰতি অনুসৰণ কৰিব লাগে। নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগে স
হয় দিয়াচোন ঠিকে কৈছা তুমি তুমি ঠিকে কৈছা ময়ো তোমাৰ কথাটো লৈ আপত্তি হ যে ঠিকে হয় যে সদায় নিজৰ সেইটো পালন কৰি থাকে
কালি কালি বলোগ কৃষ্ণই বেলেগ বস্তু শিকায় কৃষ্ণসকলে প্ৰেম শিকায় জ্ঞান দিয়ে ন্যায় দিয়ে আৰু ভক্ত
হয় আৰু তেওঁ যে এ তোমাৰ কৃষি হওক কৃষক হওক সকলৰ প্ৰতি জন্তুৰ প্ৰতি আৰু তোমাৰ যে গৰুৰ প্ৰতি কিমান তোমাৰ তেওঁৰ ভাল ভাৱনা আছিলে ন
হয়
সেটোৱে কি কবা আৰু কৈ কৈ মানে শেষে কৰিব নোৱাৰি এইবোৰ খেতি বাতি কৃষ্ণৰ কথা ইমান কথা মানে তোমাৰ কৃষ্ণ মানে খতমে নহব দিয়া কৈ কৈ মানে তুমি শেষে কৰিব নোৱাৰাবা নোৱাৰিবা আমাৰ কৃষ্ণৰ কথা কয় হয়নে তেওঁক আমি অনুভৱে কৰিব পাৰিম
পাৰি পাৰি আমাৰ যেতিয়া ধৰক আপোনাৰ হাজোত পমক্কা পাহৰ এখন আছে নহয়
অহ
সেইখন সেইখন ক'ত গম পায়নে নাই
উম গম নাপাও
গম নাপাই ন
কামনত সেইটোয়ে আৰু মানে তোমালোকৰতোতো উম তীৰ্থস্থানে হয় দিয়াচোন তুমি কৃষ্ণৰ মথুৰাত যাই পাইছে নে নাই গৈ যাবন মথুৰা গলা নে নাই আমি
দাবন এইবোৰ অ গৈছিলো গৈছিলো একেলগে গৈছিলো
হয় হয় সেইটোৱে ভাল লাগিছিলে ন তাতে গৈ তাতে মানে তোমাৰ মানুহবোৰৰ ইমান সৰল মন ন তাৰে মানুহবোৰৰ মানে মোৰ বহুত ভাল লাগিছে এইটো চাই এতিয়া মোৰ মনত আছে আৰু মানে মানুহবোৰ কিমান সৰল হয় আৰু কিবা সহায় কৰে তোমাৰ মানে আমিতো ফুৰিবলৈ গৈছিলো তাতে ধৰা মানে অচিনাকি কি মানুহ তেওঁ মোক মানে কোনোবা এজনীয়ে মানে মোক সিহঁতৰ ঘৰত মান মোৰ মানে অলপমান হেত যাব লগীয়া আছিলে আৰু অলপমান ধৰা বাথৰুমলৈ যাব লগীয়া আছিলে তোমাৰ তে তিয়া মানে ৰা ষ্টাত নাছিলো মই দোকানৰ ওচৰত তোমাক কৈ আ ছিলো যে তেতিয়া যে মোক কোনোবাই ক'লে যে হামাৰে ঘৰ মে আমাৰ ঘৰত যোৱা বুলি তেতিয়া মানে এইটো মোৰ ভাল লাগিল আৰু অচিনাকি মানুহকো ঘৰত যাবলৈ দিছে ঘৰৰ ভিতৰত তাকো ভাবাচোন
হয় হয় সেইটোতো ভাল মানে ইমানেই সহজ সৰল কি ক'বা
সেইটো মোৰ বহুত ভাল লাগিছে আৰু এইটো মোৰ মানে বহুত মনত ৰৈ গ'ল আৰু এই কথাটো
হয় বৃন্দাবন হৈছে শ্ৰীকৃষ্ণৰ শৈশৱ আৰু কৈশোৰ জীৱনৰ উত্তম পবিত্ৰ স্থান এইটো